হয়।
কোৱা।
এ এনেই আছো দিয়ক আপুনি কি কৰি আছে।
হয় নেকি। কত কৈ যোৱা শুনি আছো।
এই বোলো বাৰিষা বতৰ কিনো কৰি আছে বোলো।
অ এ মই মানে। কি জানা এই মৌ মাখি অলপ। পঢ়িছিলো যে। মোৰ মানে মানে বা। বাঁহ কেইটাৰ ওচৰলৈ গৈছিলো মানে। আজি মানে আমাৰ। ধৰা মৌখিনি অকণমান বহুত ডিষ্টাৰ্ব দিছে যে সেই ডিষ্টটাৰ্ব দিয়াৰ কাৰণে মৌখিনি মানে। অকমান মানে। তাকে অলপ মানে হেৰি কৰিলোঁগৈ। মান মানে প্ৰতিপালন কৰিলোগৈ মানে প্ৰায় সাত সাত। এখন বাহ আছে যে ধুনীয়াকে আমাৰ বাকচ কেইটা আছে যে সেই বাকচ কেইটা। তাৰ মানে মই কি কৰিলো জানা। যিহেতু মৌ খিনি মানে অকমান খেলি মেলি হৈছে যে সেইটো কাৰণে মানে মই অকমান গৈ পেলাই মানে। আৰু মানুহ দুজন গ'লো আৰু আৰু এজন গ'ল গৈ পেলাই মানে গোটেই দুইজনে মানে কাম খিনি কৰিলোগৈ যে মানে ম এ মৌ ৰ বাহ ওচৰলৈ গ'লে মানে আমাৰ মৌ বাহ ধৰিবৰ কাৰণে। মানে আমাৰ ড্ৰেছ এযোৰ আছে মানে কাপোৰ খিনি আছে যে আমি সেইখিনি কাপোৰ নিপিন্ধাকে মানে মৌ বাহৰ। ওচৰলৈ যাব নোৱাৰো নাযাওঁ একাউন্ট কাহ যিহেতু মানে মৌ। যদি কামোৰে তেতিয়া কি হয় জানে নে। মানে বহুত কষ্ট পোৱা যায়। কে মুখ চুখ ফুলি যাব আৰু বিশাক। ক্ত হয়। চু। সেইটো কাৰণে মানে কি কওঁ আমি মানে। তাৰ মানে। একে মৌ বাহৰ মানে উচ। লৈ গ'লে আমি মৌ বাহৰ মানে যিটো মানে পচাক আছে। সেইোৰ পোচাক পিন্ধি পলেহে যাওঁ কাৰণো বেছিকে কামুৰিলে কি হয় জানানে কেতিয়াবা মানে দুই এটা। কামৰিলা আমি বেজি ল'ব লগা হয় কাৰণো নহলে বহুত বিষাই যে মানে মুখ চব মানে হাত ভৰি চব ফুলি যায়ৈ কেতিয়াবা এনেকুৱা হয় জানো বেছি মানে ভয় লগা কথা কি কোনটো জানানে বেছিকে যে মৱে কামোৰে কি জানানে এজন মানুহ হওক মানে এনেকুৱা বিষাক্ত হৈ যায় নহয় লাষ্ট ট সল শেষ সময়ত মানে মানুহজন মৃত্যু মুখতো পৰিব লগা হৈগৈ সেইটো কাৰণে বহুত সাৱধানতাই অৱলম্বন কৰিবলে মানে আমি মৌ বাহ তোৰ ওচৰতৰ ব বাহকেইাৰ ওচৰলৈ যাওঁ নহ'লে মানে আমি নি মানে পোছাক পিন্ধ পিন্ধিনো
হয় হয়।
যোৱাকে গ'লে বুলি বুলি মানে আগৰ আগতে আমি কি কৰিছিলো মানে হাত দীঘল কাপোৰ পিন্ধি পেলাই বা এনে কি মানে আঁঠুৱা তৰি দি পেলাই মানে মোক বাহহিলাক মানে ওচলৈ গলে আমি তাৰ ভিত ভৰে ৰাখো। আজিকালি সেইটো নহয় মানে সময়। সপেক্ষে সকলো সলনি হৈ গ'ল যে সেইটো কাৰণে আমি। পোচাক আনি লৈছো সেই পোছাক পিন্ধিহে যাওঁ আৰু কেতিয়াবা কি হ জানানে আমি যেতিয়া মৌ বাহ মানে পাৰো তেতিয়া মানে কি মানে পুণি সময়ত মানে পূৰ্ণিমা সময়ত তেতিয়া আমি কি কৰো মৌ মানে মোৰ ৰসত মানে মৌ বাহ বিলাক পাও কাৰণ তো তেতিয়া আমি শেইষ খিনি মানে উম কি কয়া যথেষ্ট খিনি মানে মোৰ পোৱা যায় আৰু সেই মৰু খিনি আমাৰ যিহেতু মানে প্ৰিয় হয় মানে নহয় জানো মানে কোনো তাত ভেজাল নাথাকে কিন্তু সেইখিনি আমি কি কৰো বটলত ভৰাই মানে। এ বিক্ৰী কৰো বি- কি কয় মানে একশ গ্ৰাম দুইশ গ্ৰাম কাৰোবাক এপোৱাও লাগে কাৰোবাক মানে পাঁচশ গ্ৰামো লাগে যোনে যিটো অৰ্ডাৰ কৰে মানে সেইমতে দিওঁ কিন্তু আমাৰ বজাৰত কিনা মানে মোৰ মোৰ লগত আমাৰটো নিমিলে তাৰ মূল্ সুকীয়া আমি যিহেতু মানে পিয়ৰ মৌ বিক্ৰী কৰো যেতিয়া আমাৰ মূল্য়তটো মানে সদায় সুকীয়া সেইটো কাৰণে মানে আমাৰ মানে সদায় মানে অৰ্ডাৰ থাকে সেইমতে আমি মানে দি দি দি দিওঁ মানে মানে পঠাই দিওঁ। কৈ যোৱা তোমালোকক লাগিলে ক'বাচোন অ কৈ যোৱা কৈ যোৱা শুনি আছো লাগিলে কবা কাৰণতো। আৰু মানে উম ভাল মৌ মানে পিয়ৰ মৌতটো পোৱা নাযায় যে যদি লাগে কবা দেই
হয় হয়
মানে ইমান ভাল নহয় আৰু
হয় হয় শুনি আছো অ হয় মানে কি হয় মই আজি শুনি আছো হয় কওকচোন